হেল্ল' অ', উঠিছে।
আহ ভাল ভাল। তোমাৰ?
ভালে। চাহ হল?
চাহ হ'ল। চাহ খালো। চাহটো খাওঁতে বহুত টাইম লাগিল। তুমি খা মই এতিয়া চাহ-পানী খাই এনে বহি আছো আৰু।
আচ্ছা, এ এনেই।
চাহ-পানী খালা? হয় নেকি। অৱশ্যে গৰমো পৰিছে।
আহ আজি দুই-তিনিদিন মানে কিমান দি আছে চাইছা?
উম বাপৰে। আজিতো অলপ কমেই আছে বাকী কেইদিনতকে। যোৱ কালি টো বাপৰে অৱস্থা বেয়া কৰি দিছিলে।
অ', তোমাৰ সিফালে বৰষুণ দিছিলে?
উম আজি বৰষুণ দিছে অলপ, সেইটো কাৰণেতো অলপ বাকী কেইদিনতকে কমিল। নহ'লে এইকেইদিন সদায় দুবা- তিনিবাৰ গা ধুব লগা হৈছে। আমাৰ মাৰটো গৰমতে জ্বৰে উঠি গল।
কিয়? কেনেকে?
উ কেনেকে মানে গৰমতে আৰু গৰমৰ কেনে
গা ধুই কেনে
উম বাৰে বাৰে গা ধৱোৱা যায় গৰমত। জ্বৰে উঠিল। চবৰে হৈছে এইকেইদিন, বতৰটোৰ কেনেই হৈছে। দে হ'ব দে। নে কি কৰি আছিলা তুমি? কিবা কৰি আছিলা নেকি?
নাই টিউশচনত আছিলোঁ, এতিয়া শেষ কৰিছোঁ।
অ' টিউশন খতম হ'ল? কি পঢ়োৱা তুমি, কোনটো চাবজেক্টৰ টিউচন কৰা? চব পঢ়া? ভালেই দিয়া কৰিব লাগে। মই কৰিছিলোঁ আগতে থাৰ্ডছেম মানত থাকালৈকে কৰিলোঁ নেকি। তাৰ পিছৰপৰা আৰু কৰাই নাই।
ক্লাছ ছেভেন লৈকে।
হয় নেকি?
অ'। মানে কিবা এটা ইনকাম লাগে আৰু।
উম, সেইটো হয় কিন্তু।
নহ'লে কেনেকে মানে, চলিব নোৱাৰে আৰু।
আজিকালি লাগে। মই এই ক'লো যে টিউচন কৰিছিলোঁ কিন্তু এতিয়া কৰা নাই আৰু একো। মামাই দি আছিলে ন' আঁচনি, মামাও বন্ধ কৰিল দিয়া।
এ, ছেমে পাইছিলিলানা, ৱান ছেমে পাইছিলিলা না ৱান থাউজেণ্ড কিবা এটা আছিল ন'।
হেৰি তোমাৰ টুৱেলভ ফিফটি।
অ' এতিয়াচোন ফৰ মান্থচ হ'ল বন্ধ কৰা না?
উম।
উম, আগষ্টৰ পৰা দিব চাগে, কি বা, এতিয়া দিলে ভাল।
ফাণ্ড আহিলে দিব চাগে আগষ্ট মানৰ পৰা দিয়াৰ কথা আছিল।
অ' আগষ্টৰ এক তাৰিখে বুলে সোমাই যাব এনেকে।
তাৰিখে সোমাব নেকি?
অ' কৈছে।
ভালেইচোন। তোমালোকৰ সোমাব চাগে, আমাৰ বা সোমাই নে নাই।
অ' তোমালোকৰ কিবা হৈছে ন'? শেষ হৈছে এইকাৰণে নিদিয়ে নেকি।
নিদিবও পাৰে, দিবওঁ পাৰে, কিবা কৰে।
কনফিউজনত
উম।
আমি আৰু ওৱান বছৰে পাম।
অ'। হ'লেও পাবা, এক বছৰো বহুত।
উম। মানে এনে একো ইনকম কৰা নাই।
এনেই এতিয়া কৰা নাই ৰবা।
আগত কৰিছিলা?
আগতো বেলেগ কৰা নাই, টিউচন কেইটাই।
অ' এইটোৱে, আমাৰচুন এইটোৱে এ, টিচনে।
উম, নহ'লে আৰু হেইটোৱে। পাৰ্ট টাইম ক'ৰবাত কিবা কিবি কৰিব পাৰি কিন্তু মাহতে কয় আৰু আমি দেখোন দিয়ে আছো আৰু বাহিৰত কিয় কাম কৰিব যাব লাগে, এনেকে
অ' বাদে এনেকুৱা ভাল নালাগে। মাৰ মাৰপৰা মানে কিমানে লৈ থাকিম।
সেইটোয়ে, এইটো এতিয়া আমিহে বুজি পাও। সিহঁতৰ মতে হ'ল কি আমি তো দিয়ে আছ, আকৌ কিয়।
আহ, আহ।
এনেকুৱা আৰু কিন্তু হাতত, নিজৰ হাতত লাগে আৰু আজিকালি খৰচ বহুত নহ।
অ'।
সয়ে।
যদি একো নকৰিলে, মানে এনে, একোৱে নহব।
হম।
ইহঁতে গ'ল নেকি, অ, ভাল। আহ ক, ক'ত বা ট্ৰিপত যাব মানে ত, গৈ।
নাই ইহঁতে হেৰি ন, তাৰিখেহে যাব। আৰু দুদিন আছে, মাজত হা, তাত
আহ। কিমান দিন মানে থাকিব।
এনেতো চাৰি দিনৰ প্লেন কৰিছে, চাৰি দিন নাথাকে, তোমাৰ যোৱা, আহা তাতে থাককা মিলি কেনে চাৰি দিন এতিয়া যদি তাৰ পৰা আৰু সিহঁতে ছিকিম পলেন কৰে, তেতিয়া আৰু এদিন বা দুদিন থকা যাব চাগে।
আহ। পুৰা ভালকে মানে তুৰ কৰিব গৈছে এতিয়া।
মোক কালি বহুত জোৰ কৰি আছিলে ইহঁতে বলা বলা তাৰপিছত নিলোফা বাাহঁতৰ যে ঘৰত থকা বুলি যে ক'লোঁ। দেবাহত আহা বুলি এ, সে, তাত তাকে কৰি আছিলে, মোৰ, মা, পাপাক মানাই আছিলে বোলে, আন্টি, অংকেল যাব দিয়ক। লৈ যাওঁ মানে আমাৰ কলেজ। খতম নোহোৱালৈকে আমি কেইটা একেলগেই থাকোঁ ন, য'ত যাওঁ। একেলগে যাওঁৱ অনুৰাগ দেৱা মই নি লুফা চোনমনি এইকেইটা থাকাই যায়, এতিয়া এইটো ট্ৰিপত বাকী চব যাই আছে। অকল মই যোৱা নাই যে।
অহ, তে, কি কৰি দেউতাক কৈছে।
অ, দেউতাক কলে ম, কলে বাঘ কলে। কিন্তু মোৰো কি হ'ল মই নাই সিহঁতেতো এনেই যাব দিছিলে। মই তাৰমানে মাজতে নাযাওঁ বুলি ক'লো ন। তোমাৰ পইচাটো বাঢ়ি যোৱা কাৰণে।
অ, চবৰে এইটোয়ে প্ৰব্লেম হৈছে।
ফালে নাযাও বুলি কোৱা কাৰণে এই এতিয়া তাৰমানানে আমাৰ নৱেম্বৰৰ টুৱেণ্টি টুত আমাৰ বৰমাহতৰ ছোৱালীজনীৰ বিয়া ত' সেইটো কাৰণে কাপোৰ বনাব আহিলো পাতৰ মেখেলা চাদৰ তাতে, তমাৰ, টুৱেলভ থাউজেনড গ'ল, ন। ত' আৰু এনেকে পইচাও নিমিলে মাৰো এ, ল'লে তাতেও থাউজেন গ'ল বাৰ ল'ব আছে বা দেউতাৰ ল'বই আছে। আৰু কইনাজনীকতো অ'। কইনাজনীকতো কিবা এটা ভাল গিফ্ট দিবই লাগিব। ঘৰৰে হয়, যিহেতু এইবিলাক তাকে আৰু ক'ত আৰু মিলিব পইচা। তথাপি নাই এৰি দিয়া নাছিল। ছিলে ইহঁতে একদম বেয়াকে ধৰিছিল। হ'লেও উপায় নাই আৰু নাই যিহেতু
অহ। আমাৰ চোন কোনোৱে যোৱা নাই। অকল ইহে জতেন আৰু কি ৰাজা বোলে।
অকল সিহঁত দুতাইয়ে নেকি।
অহ।
অ'। আমাৰ পৰা এই চাৰিটা যাব চাগে এই নিলোফাহত অনুৰাগ হত ছেকেন ছেমৰ কোন যায় আছে ছেকেন ছেমৰ কি অকল হেৰিয়ে নেকি জানে নেকি?
অ', চাগে।
আৰুচোন হেৰি যাব তোমালোকৰ পৰা চিন যেন যাব।
চিনচেন চোন কৈছিলে কি নাযায়।
সিচোন গ্ৰুপত আছে যাব হি।
আচ্ছা নহয় আমাৰ যে এটা গ্ৰুপ আছে ন ছেমোৰ গ্ৰুপ এইটো তাতে কৈছে কি মানে নাযায়।
অ', ইহঁতে নোযোৱাৰ কথা আছিলে চোনমণি, দেবা, চিনজেন। তাৰপিছত কালি যোৱা হ'ল কালি যোৱা হৈ কেনে এতিয়া মোকো নেৰে। সেনেকুৱা হৈছে।
উম, চবেই গলে ভাল সেইকাৰণে।
এইকেইটা আমাৰ ফালে আমিকেইটা একেলগেই থাকোঁ ন' ইয়াতে সিহঁতে বজাৰতে থাকে। চিনযেন, দেবা, চুনমণি ত' কালি মাহতক কৈ আছিলে আৰু আমি কেইটা একেলগে ইয়াৰ পৰা উবেৰ কৰি গুচি যাম এই মানহাই থাকোঁতে। সেই তেতিয়া গম পালো আৰু চিনযেনো যাব, সি নোযোৱাৰ কথাই আছিলে বাৰু।
অ',
যাম দিয়া আৰু পিছত মানে মাহতে কৈছে আমাৰ ঘৰৰ পৰাও মানে এটা দাৰ্জিলিং ত্ৰীপ প্লান কৰিয়ে আছে, তথাপিও মানে ফ্ৰেন্সৰ লগত যোৱাতো বেলেগ ফেমিলিৰ লগত যোৱাটো বেলেগ আৰু দুয়টা বেলেগ বেলেগ মজা, ফেমিলিৰ লগতো ভালেই লাগিব তথাপি ফ্ৰেন্সৰ লগত সিহঁতেও এতিয়া নাথাকিব মানে দেবা চাগে আপাৰ আচাম গুচি যাব কেতিয়াবা আহিব কিবা কাম থাকিলে চোনমনিও চাগে গাঁৱত যাব। সেইটো কাৰণে মানে লাষ্ট ট্ৰাই কৰিছিল আৰু। উম, লগো পোৱা নাযাব ইমান সেইটো কাৰণে ভাবিছিলো তথাপি আৰু উপায় নাই ন' মাহঁতেওতো পাৰিলে দিলেই হয় ফাৰ্ষ্টতে যাব কৈছিলে মোৰে ভুল হ'ল, মই ক'লো না নাযাওঁ বুলি।
অ', একো নাই আৰু পাবাই এইটোয়ে কি ফ্ৰেন্ডচ লগৰত নোপোৱা আৰু
উম, বাকী তোমাৰ তুমি কিয় নগলা?
মোৰ কোনো ফ্ৰেন্ড ফ্ৰেন্ডে যোৱা নাই ক'ত যাম? অ', কোনোৱে যোৱা নাই।
এনেইতো গ্ৰুপটোত চোন চবে মেছেজ দি আছিলে বহুতে যাম বুলি কৈছিলে।
উম, এতিয়া কোনোৱে নাযায়।
হাঁ? এ আমি কেইটা কৰবাত ওচৰতে ফুৰি আহিম দিয়া একদিন।
অ', অ', মই কৈছো মানে জিতেনক সুধছোঁ কি ছাৰৰ প্লে ই ছাৰে নাযায় ন এইটো প্লেনত যায় যাব?
অ',
মানে এইটো প্লেনত মানে ছাৰে নাই।
নাই নেকি?
নাই। জিতেনে কৈছে কি অকল আমি মানে গৈ আছো তে ছাৰকত কিবা এটা প্লেন কৰিব লাগে এতিয়া কি কৰে বা? ৱান ডে ট্ৰিপটোৱে কৰিব লাগে।
চাৰে গম পাই নে নাইবা এইটো।
অ, জিতেনে কৈছেগে, কৈছো।
হয় নেকি?
উম বাট চাৰে বোলে বলে ইনেক কৈছে অ, চা চাই আছোঁ ৰবা।
কিবা কৰে, আৰু এনেকে তোমাৰ দুদিন তিনিদিন থাকাকে যোৱাতকে কৰবাত ঘুৰি অহা প্লেনহে কৰিব লাগে ন?
অ, আচছা আচছ চছেকেণ্ড চেমেও কৈছে। কি ওৱান ডে ট্ৰিপ কিবা এটা কৰক ছাৰ, ওৱান ডে ট্ৰিপ কিবা এটা কৰক।
মানে চাবা ওৱান দে ট্ৰিপ কৰিলে তুমাৰ কিমান ভাল হয় তুমি যাই কাৰণে যোৱাৰ দিনাই ঘুৰিও আহিব ব পাৰিবা, গোটেই কেইতা ফ্ৰেণ্ডৰ লগত যোৱাও হল আৰু তোমাৰ পইচাটো ইমান নালাগিল। তুমি চোৱাচোন ক'ত আঠ, নশ টকালৈকেও দিব পাৰি বাৰু যদি ভাল জেগাত লৈ যায়। কিন্তু তুমি ভাবিছোৱা ক'ত নশ ক'ত চাৰি হাজাৰ পাঁচ হাজাৰ।
বহুত।
তোমাৰ শৰ পৰা হাজাৰ গুচি যায় ন'?
অ', সেইকাৰণে চোন চবে মানে ন যোৱাকে কৈছে।
উম, ধনী মানুহ হলে বেলেগ কথা আৰু। আছে দি দিলো, আমি হলো এতিয়া মিডিল ক্লাছ ফেমিলিৰ পৰা। ক'ত আৰু। এটা কাম কৰিলে এটা এৰিব লাগিব এনেকুৱা।
উম, এইটো হয়।
তাকে আৰু।
একো নাই আৰু।
উম, এই দাৰ্জিল-দাৰ্জিলিঙৰ নামটো শশী ছাৰে ওলালে, নহলে আমাৰ চৰল পাৰা যোৱাই যায় ঘূৰি অহাৰ কথা আছিলে।
অ', জিতেনে কৈছিলে এইটো কথাটো।
উম, মানে দাৰ্জিলিং চাৰ্জিলিং সেইটো বেলেগ কথা আছিলে আৰু, ইউনিয়ন মেম্বাৰ্চৰ ফালৰ পৰা এটা ছেমত টো লৈ যায়ে ন', মানালী বা মানালি নিনিয়ে চাগে আজিকালি উত্তৰাখণ্ড বা কিবা লৈ যোৱা যায়। আৰু কোনোবাই আনঅফিচিয়াল গলে যাব আৰু, কিন্তু সেনেকে ওৱান ডে' ট্ৰিপ এটাও প্লেন কৰিব লাগে।
উম, আমাৰ মানে এইটো আ-আমাক লৈ নাযায় নেকি? কি মানালি?
মানালী নিনিয়ে চাগে আমাকো নিনিলে তাৰমানে এ শুনিছোঁ আৰু কথাটো কিমান সঁচা নাজানো। মানে আমাৰ, আমাৰ বেটছ তোৰ যোনটো আগৰ